হেল্ল', অ' পেহী। কি কৰিছে?
অ', এইহে দিয়া, এয়া ভাত পানী বনোৱা কামত লাগিছো আৰু আহিছো আৰু লাগিবলৈ আমাৰ অকণ দেৰি হয়।
অ'।
খোৱা বোৱা কিবা কৰিলে নে নাই, চাহ পানী খালে?
এ খালোঁ, খালোঁ, চাহ তাহ খালোঁ, মেলি লৈ পেলাই আমাৰ এইফালে আকৌ আজি ব নহয়। ডাঙৰ, ডাঙৰ বৰষুণকে ডাঙৰ ধুনীয়া কে বৰষুণ পৰিলে দুজাকমান
অ'।
গৰমটো অবশ্যে এতিয়া অকণ কমিছে বাৰু।
অ' আমাৰ ইয়া তো আজি বৰ দিনতে একদম ধুমুহা মাৰি দিছে। একদম বৰষুণ, ধুমুহা উম। মই বোলো খবৰ এটা এ লওঁ আপোনাক
ত'তে ক'লা পৰাও নাই ন'।
হয় দিয়ক। বাকী সকলোৱে হা, হা
মাহঁতৰ
অ', ভালেই দিয়ক। মাহঁতৰ এই ভাত পানী বনাই আছে মাও।
অ', অ', অ', আমাৰো মই আহিছো আৰু লাহে ধীৰে আমাৰ অকণমান দেৰি হয় যেনিবা।
অ'।
খাই মানে দোকানৰ পৰা অহা দেৰি হৈ যে।
অ', অ', গৰমে গৰমে তেতিয়া খাব ভাল আৰু।
মানে গৰম হ'লেও আমাৰ মানে গৰমে গৰমেই খোৱা হয়।
অ', একো নাই মানে গৰমে গৰমে খোৱাটো আচলতে ভালহে ঠাণ্ডাত
চা ঠাণ্ডা হলে চাবও নোৱাৰি।
অ', ইচ্ছা নাযায় মইও ভাল নাপাওঁ ঠাণ্ডা হ'লে।
মই কিয় নাজানো মানে গৰম, গৰম হৈ থাকিলে ভাল পাওঁ।
কৰ গৰমে গৰমে যিটো সোৱাদ থাকে ঠাণ্ডাত ইমান নাহে।
উম, উম, উম, হয়কো।
অহ। বাকী দ - দাদা খবৰ ভালনে?
কি কৰি আছা বোলো এতিয়া?
অ' আছো আজি বতৰটো বেয়া যে কিবা ইণ্টাৰনেটৰ অকনমান অসুবিধা কৰি আছে। ফোন কৰিলে মানুহে অকমান মানে অ নেটৱৰ্কতটো একেবাৰে মানে খেলি মেলি হৈ আছে।
উম হয় দিয়া হেৰি বৰষুণ পৰি যোৱাৰ পিছত পিছত হয় কিন্তু।
উম মোৰ আজি নেটটোৱে চলা নাই মোবাইলত।
অঁ।
আপ ন মাতো অকমান মাজে - মাজে ফাটি - ফাটি আহিছে মই বোলো, অ' অলপমান ফাটি- ফাটি এয়া আহে মাজতে। বুজি পাওঁ আও শব্দটো
হে হয় দিয়া বৰষুণৰ পাছত হয়অ এনেকুৱা
হয় হয় ইণ্টাৰনেটৰ অসুবিধাটো হয়ে বৰষুণত
উম উম বাকী খা খবৰ কোৱা আৰু এতিয়া কি কৰিম বুলি ভাবিছা
অ মই এনেই আছো বাৰু এতিয়া ঘৰতে আছো অলপ দিন তাৰ পাছত ভাবিম আৰু অহা বছৰ মানৰ পৰা এইটো বছৰৰতো যাবই হ'লহি আৰু এনেকে গা ভাল বেয়া এনেকি গৈছে
উম
অহা বছৰে ভাবিম আৰু কিবা কি কৰোঁ বা বছৰটো বৰ সোনকালে গুছি গুছি গল এইবাৰ অ জানুৱাৰীতো সোমাই ছিলহে এতিয়া গেছ
আচলতে কি জানা মানুহ বিলাক যে ইমান বেলেগ হৈ গৈছে
হয় দিয়ক।
অ নহয় হেৰি, ইহি আমি কওঁ ন দিন বিলাক ইমান সোনকালে মানে আচলতে দিন বিলাকো একেই আছে চৌবিশ ঘণ্টাই ন?
অ হয়।
কিয় মানে খৰকে যোৱা নিচিনা লাগে আচলতে মানুহ ইমানে ব্যস্ত হৈ গৈছে টাইমটো মানে কেনি যায়
উম মানে দিনটো হয় হয় দিনটো মানে কামত গুচিয়ে যায়গৈ ন ৰাতিপুৱা উঠিয়ে কাম বনত লাগি গধূলা খোৱা টাইমৰ হৈয়ে যায়
চব মানুহ ব্যস্ত হৈ গ'ল ন
হয় দিয়ক আগতে এনেকুৱা ইমান নাছিলে বাৰু আজিকালি সময়টো ইমান এটা গমেই নাপোৱা হৈ গল
এটা কথা এই মোবাইল বিলাকেও টাইমতটো কে যায় গ
অ এনে থকা সময়খিনিত আমি মোবাইল মানে এনেই চাই থাকোতেই মানে দুঘন্টা এঘন্টা কেনেকে গুচি যায়
সঁচাকে কিন্তু কেনি যায় এতিয়া আমেইয়ে আমাৰ বয়সৰ মানুহে মোবাইলটো যদি অকমান আজৰি হৈ পেলাই চাবলৈ ধৰো দেখোন টাইমতটো কেনি যায় গমেই নোপাওঁ
হয় সেইটো হয় দিয়ক ঠিকে কৈছে আপুনি তিনটা বজাত বোলে মোবাইলটো চাইছো নহয় পাঁচটা কেনেকে বাজি যায়
বাৰে একেবাৰে সঁচা কথা সেই ত কথা দেই এতিয়া আগতো আমাৰ দিনত আমি পঢ়ি থকা দিনত বা আমি যাম সৰু কালতে তেনেকুৱা নাছিল মানে না মোবাইল আছিলে আমি পহি থকাছে তো ে বাৰু
অ তেতিয়াতো বেছিভাগ কি পেড মোবাইল দয়ে আছ চলিছিল আৰু চাগে আৰম্ভণি আৰু
তাৰপিছত আৰু এটা কথা টিভিয়ে তেতিয়া ঘৰে ঘৰে নাই কৰ'বাত এ ঘৰ দুঘৰৰ মাজে মাজে তেনেকুৱা মানে ইমান বস্ত মানে উ এইবিলাক পাছ কৰিবলৈ হেৰি হয় উম নাথাকি তেনেকুৱা একো মানে
অ আজিকালিতো সৰু ল'ৰা ছোৱালী জন্মৰ পাছৰ পৰাে মোবাইল দিহে মানে চলাব
নখাই নাথাকেই বা চাবোৰ আজি
উম কান্দিলেই মোবাইল দি দিয়ে তেনেকে আৰু বহুত বেয়া এইটো বস্তু মানুহ মানে মোৰতোয়ে উঠাই নাচায় ন মানুহক
ৰেডি এচন কিন্তু বহুত ক্ষতিকৰ
চকুৰ বাবে বৰ উম হয় দিয়ক কিন্তু আজিকালি যে উ মানে অঁ মানুহবোৰ ও বুজি নাপায় দি দিয়ে সৰুত।
দি দিয়ে ন না বাবে মানে কি আৰাম লাগে চবকে বাট। কান্দিছে অলপ হেৰি কৰি পিছে এটা কথা আগৰ দিনত এতিয়া ল'ৰা ছোৱালীবোৰ যেনেকে। ডাঙৰ দীঘল হৈছিলে বা। কোনো আমনি নাছিলে।
আজিকালিও তেনেকুৱা নহয় ন।
উম মানে। ডাঙৰ হৈছিলো। উম কিন্তু আজিকালি আকৌ। অলপ, উম কি বুলি।
জেদি খং বেছি।
অঁ। আপডেট নিচিনা তেনেকুৱা।
কিবা বুজি পায় মাক বোলে উঠি গলেওঁ বুজি পায় বোলে। এ নাইবা আগৰ দিনৰ লৰা ছোৱালী। মাহতে মানে কয় ন যে আগতে যেনেকে খোৱাই থয় দিয়ে নি কি ঘন্টা ঘন্টা শুই থাকে আজিকালি ল'ৰা ছোৱালী নহব।
সচাঁকে দেই কি যে মানে।
উম আমাৰ ইয়াত বৰষুণ দিছে আকৌ আপোনালোকৰ পিনে দিছে নেকি।
এতিয়া নে এতিয়া।
অঁ এতিয়া দিছে পুৰা বৰষুণ দিছে। অঁ।
এইফালে যি যিকেইজাক পৰি গ'ল এতিয়া ৰাতিলৈ পৰে নেকি নাজানো বতৰটো অকণ ঘোমা হৈ আছে কিন্তু এতিয়া বৰ্তমান নাই কিন্তু।
অঁ অঁ আমাৰ ইয়াত কিন্তু পুৰা বৰষুণ এতিয়া একদম ওচৰ ওচৰ হ'লেও কেতিয়াবা বতৰটো আকৌ এয়াত পৰে সেইখিনি নপৰে এনেকুৱা। হৈ যায় উম।
কি বনাইছে আজি তোমালোকৰ।
এ আজি এ মাছ। বিলাহী আলুৱে মায়ে বনাইছে।
অঁ।
এনেই ৰাতি মানে বিশেষকৈ বনোৱা নাযায় মাছ মাংস নিৰামিষে খাওঁ কিন্তু আজি বোলে পাপাৰ মন গৈছে। সেইকাৰণে খাবলে আনি চে বত
কথা আকৌ, এটা কথা আকৌ ৰাতি যে ৰাতি আচলতে সুষম আহাৰ খাব লাগে কিন্তু মাছ মাংস খোৱাতকে।
অ' আমাৰ নিৰামিচে চলে ৰাতি।
অ' আমাৰতো বেছিভাগ ৰাতি হে মাছ মাংস হয়, দিনতকে মানে।
আমাৰ মানে এই অকমান ডক্তৰৰ কথা মতে চলে যে সেইকাৰণে মানে এ - ৰাতি হলে মানে অকমান নিৰামিচতে যায়। আমিহে অকমান জিদ কৰো বাৰু দেই।
অ' অ'।
কেতিয়াবা এক্সট্ৰাকে এনে বনাই কৰি খাওঁ, পাপা কিন্তু এনে নাখায়। ডালিয়া নাইবা দালিয়ে
ভাল হয় ভা কিন্তু এইটো আৰু ৰাতিৰ আহাৰটো যে, ৰাতি আহাৰটো খুব সোনকালে খাই দিব লাগে কিন্তু।
অ' আমাৰ পাপাটো নটাৰ আগত খাই দিবই মানে একদম, তেওঁৰ স্বাস্থ্যৰ প্ৰতি মানে বৰ একদম সতৰ্ক হৈ থাকে, বহুত সচেতন। ক বছৰি মানে একদম বডি চ কাপ কৰিবই, একে চুগাৰ টো
উম। দে মানে দেউতাৰ চুগাৰ আছে নেকি?
য়ে মানে। মানে মাক দেউতাক দুইজনৰ আছিল যে ভয় খাই আৰু এতিয়া।
অ' জেনেটিক হয় ন কিছুমান বেমাৰ, উম।
পাপাহঁতে ভয় খায় অলপমান।
উম উম।
পাপাক। অ হেৰিয়ে চিনি পাবই আপোনালোকৰ খুৰাই চিনি পাবই মানে এই মই যুক্তাৰ দেউতাকৰ কথা কৈছোঁ।
অ' অ' অ'।
পায়ে।
অ'।
উম।
অ পাব ছাগে। তোমালোকৰ, অহ - তোমাৰ হাজবেণ্ডে কিবা ঠিকা কাম কৰি আছে নেকি মাটিৰ কাম এটা?
কিবা কিবি এতিয়া অকম বৰষুণ যে দুদিনমান বন্ধও হৈ আছে।
তাতে আকৌ মোৰ ভিনদেউ জনেও কৰে।
অ। হ'ব পাৰে।
অ তাক সুধিলে গমেই পাব কলে।
উম উম মানে বহুত মানুহ থাকে। থাকে ন তিয়া গমো নাপাওঁ মই ইমান বোজি বোজিও নাপাওঁ।
তাৰমানে আজি অথনি হেৰি তুমি ফোন কৰিছিলে যে মোক।
অ।
বাইদেজনীৰ ওচৰতে আছিলে তাৰপিছতে মই মানে ক'লো আৰু আমাৰ মাইনা লগৰ আৰু মোক ফোন কৰিছে নামটো কলো যে গহত ঘূৰি কইছে আহত ঘূৰি। তাৰ পিছত তোমাৰ দেখ কৈছো অমোকৰ ছোৱালী ও নাজানো মই নাম নাজানো নহয়।
নৱজ্যোতি দাস হয়।
হেৰি তেওঁ যোৱাই কেও মানে বৰতাৰ যোৱইকেও ভিনদুহঁতৰ লগতে কাম কৰে নহয় এনেকে বুলি
অ অ।
আহি আছে ন ভিনদয়ে?
অ কোন বোলে।
এ আইতিহাবৰ যে বঙাল ধৰা খিনিত।
বঙাল ধৰা মানুহ চিনি পাওঁ বাৰু।
উম।
উম। এয়া ওচৰৰে যিহেতু চিনি পাবই তেনেকে। হয় দিয়ক। আজি এনে কি খাবলৈ কি বনাইছে খোৱা বোৱা ৰাতি?
আজি হেৰি আনিছে মাছ আনিছে।
অ।
তাকে বনাম নেকি ভুলহে বনাম নেকি মই মছলা আলু দি পেলাই।
অ বৰষুণৰ ত মছলা অলপ
এ এনেও কিয় নাজানো মই অলপ মছলা দি বনালে ভাল পাওঁ তৰকাৰীটো খাই টেঙাতকে
অ মই আকৌ টেঙাটোহে বেছি ভাল পাওঁ মছলাই মই ইমান ভাল নও
কোটে এ মানে জীয়া মাছ টেঙা দি বনালে ভাল পায়, টেঙা জোল
অ' অ'
টেঙা তৰকাৰীটো ভাল নাপাওঁ, মানে বিলাহীতো খাওঁ তাৰ বাহে বেলেগ টেঙা তৰকাৰী ভাল নাপাওঁ।
টেঙা নহলে মোৰ নহৈয়ে মই নেমু বৰ ভাল পাওঁ
ভাল নেমুতো খোৱা, খাব লাগে।
অ' মোৰ মানে প্ৰতি সাজত নেমু লাগিবই, উম নেমু নহলে ভাত খাব মই নোৱাৰো। সেইকাৰণে ক্ষীণ নেকি? বহুত ক্ষীণ মই।
এ ৰ'বা মইো ক্ষীণ। কিন্তু মই দেখোন নেমু নাখাওঁৱেই।
খাব কিন্তু দেই, খালে কিন্তু ভাল নেমুটোৱে মানে জমো কৰাই দিয়ে ভাতৰ শেষত, উম উম খাঁও নেমু।
এতিয়া কি হ'ল, মোৰ আজি চাৰি পাঁচ বছৰ মানৰ পৰা মই নেমু খাব নোৱাৰো একদম, অভাৰ গেছ হৈ যায় ডিঙি গুৰিতে লাগি থাকে। চৰ্বত খাব নোৱাৰোঁ, নেমু চৰ্বত আচৰিত কথা মানে,
অ' জানো নেমুয়েতো গেছটো আঁতৰাই বুলিহে শুনিছো।
মানে বহুতে তেনেকে কয়। মোৰ উল্টা হয় মানে, আৰু চবৰে একেই নহয় জানা নিয়মবুৰ
অ' কিছুমানৰ মানে চবৰে বডিবোৰ বেলেগ বেলেগ থাকে।
বেলেগ লক্ষণ বিলাক চবৰে বেলেগ চাবাচোন গেছৰ, উম
অ ঠিকে আছে নহয় দিয়ক নহলে পেহী আপুনি ভাত বনাওক।
ফোন কৰি থাকিবা ন,
অ' ঠিক আছে। কৰিম দিয়ক, উম উম উম